হেল্লৌ' কি?
কি কৰি আছা? কি কৰি- অঁ ভাত পানী খালা?
অঁ' ভাত পানী খালো, ৰাতিপুৱা খালো।
উম' হয় নেকি?
এনেই আৰু এতিয়া বহি আছো কতেবা। উম' যাবলৈ মানে ভাবি আছো, মাৰ্কেট যাওঁ বুলি।
হয় নেকি, কিবা বজাৰ কৰিব যোৱা?
অঁ অঁ' আজি বজাৰ যাওঁ বুলি ভাবিছো, আমাৰ গাঁৱত বজাৰ লাগে না আজি।
অঁ' অঁ'
সেইটো কাৰণে ভাবিছো, আৰু কোৱা তোমালোকৰ?
এ প্ৰায় খবৰ খাতি ভালেই।
খবৰ খাতি ভালেই নে তোমাৰ?
উম, ভালেই মোৰ, তোমাৰ?
অ', মোৰো চলি আছে ময়ো ভালে আছো।
অ', ঠিকে আছে বাৰু ভাল থাকিলে ভাল নে কি? এ কিবা কিবা কৰি আছেনে নে কিবা
হম?
কিবা কৰি আছেনে কি নে এনেই আছে ঘৰত?
এ এনেই আৰু এই মতলব পঢ়া শুনা কৰি আছো না।
অ'।
পঢ়া শুনা কৰি আছে এইবাৰ মেট্ৰিক দিম বুলি ভাবিছো, মেট্ৰিক এইবাৰ দিম।
অ', ঠিকে আছে দিয়া।
উম, আৰু তুমি বৰ্তমান কি কৰিছা?
মই বাৰু বৰ্তমান জব কৰি আছো।
জব কৰি আছা?
অ'।
অ', ভালেই জব কৰা, চেলৰী কিমান দিয়ে?
হা? হেল্ল'।
মই একোৱে শুনি পোৱা নাই অ' হেল্ল'। অ', জব কৰি আছা নে কি? অ' শুনা পাইছো এতিয়া। উম, ক'ত কৰা জব প্ৰাইভেট গভৰ্মেণ্ট?
অ', প্ৰাইভেট।
উম, ঠিকে আছেতো এতিয়া ঘৰত বহিনো কি কৰিবা ন আৰু গাঁৱৰ বতৰ কেইটা কেনেকে আছে খবৰ খাতি ভালেই নে?
উম, ভালেই গৰমটোহে বহুত একেবাৰে কি ক'বা আৰু।
অ', আমাৰ ফালেতো বৰষুণ পৰি আছে।
অ', না খাব শান্তি না শুব শান্তি ইমান গৰম লাগে নহয়।
উম।
তাকে আৰু কোৱা। তোমাৰ মা
ঠাই এনেকে কোন কোন ঠাই সেনেকে কোন কোন উম, আৰু
অ'। অ'।
অ', ফুৰিব যোৱা প্লেনটো আছিলে নহয় কি হ'ল?
তাকেই এতিয়া মানে কোনো ওলোৱা নাই ন এতিয়া সেইটো কাৰণে মানে ইমান হেৰি হোৱা নাই।
অ'।
তাকে গ'লে ভালে আছিলে ন।
উম, গ'লেতো ভালে আছে। ময়ো ভাবিছিলো এতিয়া যাওঁ নেকি জুন জুলাই মাহত।
অ', তাকেই।
মই সেই লগৰ কেইটা সিহঁতক গো-গোটাইছো সিহঁতে কৈছো যাওঁ। তাতে সিহিতৰ তাতো অলপমানাম পইচা আছে চাগে
উ উ এনেগ'লে বাৰু ভালেই লাগিব
অ যাওঁ বুলি ভাবিছো অ কি হ'ব এতিয়া তুমি তুমি যাবানে
তাকে মইতো যাম বাৰু এতিয়া আমি দুটা গ'লতো নহ'ব ন এতিয়া বাৰু লগৰ কেইটা গ'লে ভাল লাগিব
অ সেইটো হয় লগৰ কেটাৰ লগত
এতিয়া কিছুমানৰ পইচাৰ প্ৰব্লেম থাকিব পাৰে, কিছুমান ঘৰ প্ৰব্লেম থাকিব পাৰে।
উম হেতু বাৰদে হয় মানে চবে ডিছকাচ কৰি লও চবে কথা পাতি লম এটা আলোচনা কৰি হা
মোক সোমাই দিবচোন
হ'ব হ'ব মই সোমাই দিম
লাগে এনেই কিহত গ'লে ভাল হ'ব বুলি ভাবিছা
ভাড়া গাড়ীত যাবা নে এতিয়া, তাকেতো মই ভাবিছো নাই এতিয়া, গাড়ী লৈ গ'লে এতিয়া গাড়ী ক'ত থবা আৰু মানে অকণমান অসুবিধা হৈ যায় আমিটো এতিয়া ত্ৰেম মতলব ফুৰিব ফুৰিব যাম ত আমি ক'ত ক'ত পুৰা ৱাটাৰ ফল চাব গোচি গলে বাইক কেইটা এৰি থ'ব লাগিব না
উম সেইটো এতিয়া আমি মানে অচিনাকৈ জেগাত যাম ন ৰি
অ ৰিস্কট আ পিছত কিবা হৈ যাব তোৰ নিজৰ অসুবিধা হব তাতকে ভাড়া গাড়ী তে যোৱা ভাল নেকি
অঁ সেনেকেইে ভাল বাৰু এতিয়া তাত ড্ৰাইভৰ থাকিব ন তেতিয়া আমাৰ ইমান টেঞ্চন নাথাকিব
আমাৰ টেঞ্চন নাথাকিব সি গমপাই যাব ক'ত কি
উম উম
ইমান নতুন নতুন জেগাত যাম অচিনাকী জেগা
অ লাগে এতিয়া আমি এনেকৈ গৈ পোৱা নাই ন ভালকৈ চিনিওঁ নাপাওঁ আমি
উম সেইটো হয়
চিনা তিনা পালে তো ঠিকে আছিলে বাৰু
অ অ কি কয় বিজনেছ এটা কৰিম বুলি ভাবিছিলোঁ
উম উম, বিজনেছ।
অ'।
ব'লা কৰো আৰু কি এতিয়া ঘৰত থাকিনো কি কৰিবা।
অঁ' সেইটো হয় বাৰু।
সেইটো এটা বিজনেচ কৰো, কি বিজনেচৰ বিষয়ে অকমান বুজাই দিয়া।
তাকে ভাবিছোঁ এতিয়া কিহৰ বিজনেছ কৰিলে মই তাকে মানে ভাবিব পোৱা নাই কি কৰিম। মানে কি আমাৰ ইয়াতে যে মানে এই ঘড়ী বা চেণ্ডেল জোতা এইবিলাক মানে দোকানটো ক'ম, মানে দোকানটো কম মানে ক'ব গ'লে নায়েই।
অ', মতলব এনেকা টাইপৰ।
অঁ' এনেকুৱা টাইপৰ।
অ' তেন্তে ঠিক আছে তো আছেন এনেকা আমি অকনো ওল্ড মডেলত বানি কিনে আমি মতলব এটা দোকান বহাই কেনে চেল কৰিব পাৰিম।
উম।
এনেকা এটা বিজনেছ কৰিব লাগিব, কৰা যদি বলা আমি। ত দুজনে আৰু এজন এজন দুজনক লগ ধৰি কিনে লগৰ কেই লগত। হোটেল খুলি দিওঁ বলা।
অঁ' তাকে ভাবি আছোঁ মানে খুলোঁ বুলি। বুজিছা? এনেই মানে, কিমান মান খৰচা কৰিব লাগিব চাগৈ?
এনে মোৰ আইডিয়া লাগিব এ দেয়া আৰু। বা যেনিবা তোমাৰ এটা দোকান ল'বা, দোকানৰ লগত তাৰতো ভাড়া দিব লাগিব। ভাড়া দি কিনে অকণ মতলব। যেনেকা এতিয়া আকৌ, আমাৰ শ্ব' কৰিব লাগিব দোকানখন। এতিয়া নতুন নতুন শ্ব' কৰিব লাগিব। অকন মান চচিয়েল মিডিয়া ফালেও অকন পেলাব লাগিব।
অঁ' অঁ'।
তেতিয়াহে মানুহে গম পাব আৰু এইটো ঠাইতো এইটো দোকান আছে যাব লাগিব ধুনীয়া আছে। এনেকুৱা বুলি আহিব। মানে বাজেটটো আমি ইমানো বাজেটৰ নুখুলো, অকমান কমে খুলিম বাৰু। এ পঞ্চাছ একৰ মাজত।
সেইটো হয় আৰু। আমিতো বেয়া বস্তু আনিলেটো নহব ন, ভাল বস্তু আনিলে অলপ চলিব কাষ্টমাৰে। পচন কৰিব।
সেইটো হয়, সেইকেইটা চব ইণ্টাৰনেট চাই চাই কেনে।
অঁ'।
যাতে কোনো গ্ৰাহক আহিলেও। আহি কেনে ফুৰি কেনে নাযাওক, মতলব এনে নাযাওক কিবানা কিবা এটা। লৈ কেনে যাব লগা হৈছে।
অঁ' সেইটোৱে লাগে আমাক।
সেনেকা, কোনে হেনেকাই। অ' সেনেকে ঠিকে আছে, ৱচছ ৱচছ ৱচ কেইটা আনি কিনে অকন। এতিয়াতো ক'ব গ'লে পূজাৰ চিজেনো আহি আছে না।
অ' সেইটো হয়।
পূজাৰ সময়ও আহি আছে তাৰ। এনেকা হ'লে আমাৰ আগতে ফুলি থলে ভালে হ'ব। চবেই কিনি মান পূজাৰ সময়তো চবেই নতুন নতুন কাপোৰ কিনে।
এতিয়া কোনোবাই যদি ক'ৰবাত যাওঁ বুলি ভাবি ঘড়ী এটা নাই, ল'ম বুলি ভাবিলেই তাত। ক'ত ল'ব, যেতিয়া ওচৰতে হ'ব মানে পতটুকৈ লৈ পেলাই মানে যাব পাৰিব নেকি?
উম উম ইমান দূৰ দূৰ যাব নোৱাৰে না। তাতকে ভাল ক অকন গাঁৱত খুলি দিলে আমাৰ গাঁৱৰ কাৰণেও ভাল হ'ব গাঁৱৰ নামটোও আহিব। আৰু বেলেগৰ কষ্টও নহ'ব। মানে এনেকে কৰো আৰু অকন ভাল ঠাইছ মতলব। কোনোবা এটা ভাল ঠাইছ চোৱা য'ত মানে এনে মানুহ অহা যোৱা কৰে। মানুহ অকন ভিৰ ভাৰ থাকে তেন্তে তেনেকা এৰিয়াত খুলিলে অকন ভাল হ'ব চাগে আমাৰ। অহা যোৱা কৰা ঠাই মানুহ মতলব তেতিয়াই মানুহে গম পাব অ অমুক ঠাইত অমুক দোকান আছে।
তেতিয়া গম পাব।
এনেকে হ'লে মানে ভাল হ'ব নে কি?
অ তেনেকাত ভাল হ'ব আৰু।
কি এতিয়া মানে কি বিজনেজতো
ইমানে মানুহ আহিব না।
অঁ হয় হয় এতিয়া চা আমি কাষ্টমাৰ লগত ভাল ব্যৱহাৰ কৰোঁ আমাকো ভাল পাব ইহঁতে ন।
অ ব্যৱহাৰ ভাল হ'ব লাগিব লগতে বস্তু ভাল হ'ব লাগিব। আৰু আপুনি মানে উম সেইটো হয়।
তাকে এতিয়া ব্যৱহাৰ তাকে ব্যৱহাৰ ভাল নকৰিলে বানেই ভালো নালাগে নহ এই ক'বই ভাল নহয়। ব্যৱহাৰ পাতি ভাল নকৰে নাযাওঁ আমি তাত। এ এনেকুৱা নিচিনা কথা হ'ব।
সেইটো হয়। ব্যৱহাৰ ভাল কৰিব লাগিব গ্ৰাহকৰ লগত ভালদৰে কথা বতা পাতিব লাগিব।
সন্মান দি কবগে লাগিব। জি পাওঁ তাকে ক'ব নোৱাৰোঁ।
এতিয়া কি কয় লাভ লোকচানটো এতিয়া হেৰি হ'বই ন আমাৰ।
লাভ লাভ আৰু লোকচান প্ৰথমতে বিজনেচত না মানে লাভ লোকচান চালেতো আমি ডুবি যাম ন প্ৰথমতেতো অকণ অকমানতো হ'বই না অ তলৰ ওপৰতো হ'বই। হ'ব পাৰে এমাহ বিজনেচ নচলে দুই তিনিমাহৰ পিছত। চলিব না মানুহে তেতিয়াহে গম পাব।
অ অ
তাৰ পিছত মানে মানুহে গমেই নাপায়।
মানে এতিয়া কিবা এটা কৰিব গ'লে মানে মন দি কৰিব লাগে বুজিছানে নাই?
হুম
কিবা এটা কৰিব গ'লে মানে মন দি কৰিব লাগে।
মই তোমাৰ আৱাজ শুনি পোৱা নাই?
মই কৈ আছোঁ কিবা এটা কৰিব গ'লে মন দি কৰিব লাগে মানে।
হয় সেইটোতো হয় সঁচা কথা। অকন মন মন অকন ভাল থাকিব লাগিব। যোনটো ভাবো সেইটো কৰিব লাগিব।
এতিয়া আমি কিন্তু যে কাষ্টমাৰ ওচৰত আমি খঙটো ক'ব নোৱাৰো আমি মানে আৰামছে ক'ব লাগিব। খং উঠিলে আমি আৰামচে কৰিব লাগিব যাতে এহেতে হেৰি নহওঁক।
ধৰ্য্য ধৰি কথা পাতিব লাগিব।
এতিয়া আমাৰতো চালে নহব ন?
উম অকন সিহঁতকো অকন ভালদৰে মৰমত চাব লাগিব।
দিয়া ঠিক আছে হ'ব হা মই অলপ বিজি আছোঁ পাছত ফোন কৰিম দিয়া।